অ' শুনি আছোঁ - শুনি আছোঁ। কি কৰি আছা?
এ- এনে আছিলোঁ। ফুৰি আছোঁ অলপ।
খবৰ-খাতি?
খবৰ-খাতি ভালেই। আছোঁ আৰু, কোনো ৰকম।
ভাত-পানী খোৱা-বোৱা হ'লনে? মই তোমাৰ ইয়াতে আছোঁ আৰু, ক'ত থাকিবা? পৰহিলে যামগে বুলি ভাবিছোঁ।
পৰহিলৈ আহিব নেকি?
তাকে।
হুম।
ভাত-পানী কিহে খালা?
পানী তোমাৰ এই কি আজি তোমাৰ দালি, নিৰামিষ
আৰু?
নিৰামিষ আৰু, আলু ভাজি আছিলে আৰু পিটিকা আছিলে।
ঠিকে আছে। মই আজি নিৰামিষৰ নিচিনাই আৰু, এনেকে দালি বনালো, কঁঠাল গুটি, তাৰপিছত তাক কচু দিলোঁ, টেঙা।
টেঙা।
তাইহত চিপছ এটা আনিলোঁ।
অ'। আপোনাৰ সেইবিলাকৰ লগত ৰে- হেৰি আছেই নহয়।
তাকে। কালি থৈ দিয়া। সেইটো আছে।
এতিয়া আপুনি কেতিয়া আহিব?
হা?
আপুনি কেতিয়া আহিব এইটো দিশত?
মই পৰহিলৈ যাম বুলি ভাবিছোঁ সেইটো দিশে। এতিয়া ভগৱানে কি কৰে। বতৰ কেনেকুৱা সেই ফালে?
বতৰ ঠিকেই আছে। গৰমো নাই, ৰ'দো নাই, অ' কি আছিলে, গৰমো নাই, বৰষুণো নাই।
আমাৰ ইয়াত ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে।
দিয়া অলপ-চলপ হ'লেও অশান্তি হৈছে চবৰে তাত।
শান্তি - শান্তি, অশান্তি নহয়।
পৰিৱেশটো ঠিকে আহিছে।
পানীত পৰিলোঁ এথেকেছা মালিকৰ চোতালত।
হাঁ হাঁ।
দোকানৰ পৰা চিপচ আনিবলৈ গৈছিলোঁ ঘূৰি আহি তাৰ মানে চাতি এটা লৈ আহি আছিলোঁ থাপ কে পৰিছে পিচল খায়।
এ তোমাৰ এই কাম কৰা কোনোবাই দেখিলে নেকি!
দেখিলে মানে এনেকুৱা মানে বৌৱে ভাত খাই আছিলে মোক দেখিলে।
আহঁ।
হাঁহিছে। একদম ওপৰলে মুখখন দি পেলাই। পিঠিতে দি পেলায় ধামকে পৰিছে একদম।
উম।
এই এদশমান তোমাৰ কি হ'ল! এ আজি বহুত দিন বৰষুণ দিয়া নাই আজি ঘপকে বৰষুণ দি দিছে যে তোমাৰ মাটিটোত। টান হৈ আছে মানে বহুত টান টান হৈ আছে কিন্তু মানে খেলাই হৈ আছে যে বস্তু। মাটিটো মানে কোমল নহয় টান টাই আৰু এয়া খেলা নি নলে চুইকে গুচিছে যে। মই গম গমেই নোপালো। পইটা পইচা একদম হাপটা পইচা উঠ। চাহ তানে চুচৰি ভে এই ৰুমত সোমাইছো লগৰ লগত। কোনো গলেজ হয় নাই আগ পালে পিছ। এই বে সৰু ল' ছোৱালী পোৱ দি পুহিছো আগত টাইমকে একদম খোজকাঢ়ি আহি আছো একদম ওপলে থাপ পৰিছো
হম
চুঁচৰি গুচি গলো গমেই নাপালো কেনেকে চুঁচৰি গুচি গ'লো ইমানে জ'ত পৰিছো মানে এ তোমাৰ আমাৰ হেই আ
ভাত পানী খালা নহয় তুমি
ভাত পানী খাই সধিছো অকমান আগত দালিত নিমখ সেই টোৱাই
নিমখ ডালি নেকি
অঁ এবাৰ দি পাহৰিলো আকৌ এবাৰ দি দিলো
নিমখত দালি দিলা নে দালিত নিমখ দিলা
নিমখত দালি দিলোঁ তেনেকুৱা মানে
ত
এ মানে তুমি একেবাৰে কোনফালদি গৈছ গম পাই যাবা আৰু মানে তেনেকুৱা হৈছে কথাটো
নিমখ পানী খোৱা নিচিনা হ'লনি
অঁ কোনফাল দি গৈছে গম পাই যাবা মানে পেটলৈ
উম হুম
গোটেই বাট চফা কৰি নিব আৰু গম পাইছ নে তাকে খাই দিব লাগে মাজে মাজে
আহ বাকী।
মোক কি হৈছে জানো এইকেইদিন আজি চাৰি পাঁচদমান হৈছে ডিঙিটোৰ ওচৰত কিবা
মানে গতলিলাক অকণমান ডা ডঠ লাগে কিন্তু মানে তোমাৰ দিনটো ইমান ডাঠ ডা লাগি থাকে ধক গলে জানো কিবা কফ জমা হোৱাৰ নিচিনাও লাগি আছে কিন্তু কফ নোলাই আকৌ
উম এই বিষায় ন
অকণমান বিষোৱাৰ নিচিনাও লাগে তাকে এই ঠাণ্ডা পানী ফ্ৰিজৰ পানী এইবোৰ খাই থকা
আহ এইবোৰক খাই ল জানে
আৰু গোটেই ৰাতি দুখন ফেন লগাই পেলাই শুই থকা মুখৰ ওচৰতে এই গমত ঠাণ্ডা সোমাইছে বুলি ক'লে ডক্তৰে খেদিব মোক ক'ত থাক তই ময়ো যাও সেইটো জেগালে
সোমাইছে ম গৰম সোমাই কি ঠাণ্ডা সোমাইছে
ত ইমান গৰম মানুহ থাকিব পৰা নাই তোৰ ঠাণ্ডা সোমাইছে ইমান ঠাণ্ডা পাইছে ন ক'ত ইমান ঠাণ্ডা পাইছ মই যাও জেগাডোখৰলে
খেদিব মানে লাঠি লৈ খেদিব এই ইখন জিলাৰ পৰা সিখন জিলাৰ দৌৰাই ফুৰিব আপোনাৰ
স তাকেহে মোক লৈ যাব ব'ল ময়ো ঠাণ্ডা জেগালৈ যাওঁ
বাকী এইফালৰ পৰিস্থিতি কেনেকোৱা
বাকী কোনফালে পৰিস্থিতি
হেই অহ
এইফালে পৰিস্থিতি ভালেই। মানে তোমাৰ আজিকালি কামাখ্যা ৰাতিপুৱা ছটা বজাৰ পৰা নটা বজালৈকে প্ৰসাদ দিয়ে তাৰপিছত বন্ধ কৰি দিয়ে।
বন্ধ কৰি দিয়ে নেকি।
অ তাৰপিছত বন্ধ কৰি দিয়ে মানে ধেৰ এইবিলাক হুলস্থুল হৈ আছে কিবা কিবি হৈ আছে বহুত কাহিনী হৈ আছে
ভিৰ হয় নেকি ভিৰ হয় নেকি
এ
ভিৰ হৈছে নেকি এইফালে।
ভিৰ মানে তোমাৰ মানুহে অকমান ভিৰ কৰিছিলে বাৰু এদিন। তাৰ পিছৰপা ইহত জীয়াই থকাই মানে অসম্ভৱ হৈ গৈছে। জীয়াই থাকিবলে টান হৈছে মানে সিহঁতৰ মানুহে দেখিলে খেদি লৈ ফুৱা নিচিনা পৰিস্থিতি একেবাৰে গৈছে আলু পিয়াজ বিলোৱ দিয়ে আৰু প্ৰসাদ বিলালে এ কেনেকে হব। ন মান এনে আৰু একেবাৰে মুখৰ আগতে
উম
কৰ্মচাৰী কেইটা কি নাচাবা একেবাৰে
উম কৰ্মচাৰী কি।
কৰ্মচাৰী কেইটা চাইজ মানে বোলো এই চেহেৰাকেইটা কি নাচাবা এই বিভিন্ন বিভিন্ন এটা যদি কোলাৰ পৰা এটা বগা পাবা এটা যদি শকত পোৱা এটা ক্ষীণ পাবা এটা যদি ও খৰ পোৱা এটা চাপৰ পাবা গোটেইকেইটা বিভিন্ন ধৰণৰ।
আৰু গোটেই কেইটা ক'ত থাকে নিজে গম নাপায়।
অ অ
কোনখন দেশত থাকে কোনখন ৰাজ্যত থাকে কি জিলা।
তেওঁ যি নহওক ইমান এ তুমি মই নহওঁ মানে ইমানকেইটা কৰ্মচাৰী ৰাখি এখন দোকান ঘপকে খুলি দিবলে। কৰ্মচাৰীকেইটাকো দৰমহাটো দিব লাগে ন।
দোকানখন বস্তু থাকিলেহে।
যিকেইটা থৈছে সেইকেইটা মানে তোমাৰ সে প্লাষ্টিকৰহে নেকি। নিমকি কেইটা প্লাষ্টিকৰে নেকি। সদায় একেগেইটাকে দেখোন নেবাহেও নকমেও। মইতো যেতিয়াপা দেখি আছো তেতিয়া পৰা সেই আগফ নিমকি কেইটামানকে দেখি আছো।
নিমকি দুটামান গজা দুটামান আৰু চিংগৰা নাইয়ে
হে অ কৰ্মচাৰীকেইটাই কিন্তু বাচন ধুই পোৱা নাই চাগে দেই আজিলৈকে সেইখন হোটেলত বহিব লাগে বহিলে পিক পাক কৰি থাকিব লাগে।
আহ এই চিকটি গাৰ্ডে কৰে নেকি।
তাকে বহিলে পিক পাকে কৰি থাকে দিনটো পালে তুমি কিন্তু যি নহওক আগফালে দুটা মানুহ পাবাই আকৌ এটাই সো ফালে চাব এটাই
অ অ অ এইটো সঁচা কথা একফালে তুমি
তাকে ভাল দেই সেইকেইটা ভাল বেপাৰ কৰি আছে।
ভাল বেপাৰ কৰি আছে।
মিঠাই কেইটা এইকেইটা পেলাইও নিদিয়ে কোনো নেখায়ো নিকিনেও কি হ'ব
দাৰেক্ট স্বৰ্গ যাব
চোৱা বেল বস্ত ন কৰিব এইকেইটা সঁচাইে খাব নোৱাৰি দেই মইতো নাখাও এইকেইটা সেইকেইটা সঁচাকে খাব নোৱাৰি
মই যিদিনাখনৰ পৰা ইহঁৰ দোকান দেখিছো সেইদিনাখনৰ পৰা সেইকেইটা মিঠাই তেনেকে দেখিছো
ময়ো তুমি যেতিয়াপা তুমি দেখুৱাইছা ন দোকানখন তুমিতো ভাত খাবলৈ গৈ তোমাক ভাতো নাই দিয়া নহব বোলে কি পৰঠা খাব গৈছিলা নেকি আ
তোৰ মানে এই ওখকে ল'ৰাটো লগত এদিন গৈছিলো ইয়াত চাহ নাপায় বুলিয়ে কৈ দিছে মোক
উম এ কি বুলি কম কি বুলি তাত থাকিবা বাও কি বুলি তাত যাবা এতিয়া সেইকাৰনে ভয় লাগে যাবলে তাত ঘপককে চাহকাপ খাও বুলি ক'লেও বেলেগ কোনবা বোলে আমাৰ
সিহঁতি চাগে ছয় সাত বছৰ মূৰত এটা চিলিণ্ডাৰ সলায় নেকি
চিলিণ্ডাই নাই তাত
নাই নেকি ময়ো দেখা নাই যে ময়ো দেখা নাই দেই এই ভিতৰফালে পাকঘৰটো দেখিছা নাই বাচন এটাও নাই আকৌ পাকঘৰটোত
মই জুই একোৱাও দেখা নাই ধোঁৱা অকণো দেখা নাই
নাই এনেই ভিতৰ ফালে সোমাই গৈ যে পাকঘৰটো যে আছে যে তললৈ দেখিচা নাই সেইটো
উম
গৈ পাইছা নাই সোমাই পেলাই অ পাকঘৰতে গোতেই মানে সিহঁত হেৰিটো ভঁৰালটো থাকে তাত বাচন এটাও নাই আৰু
আৰু তাত তুমি সেই সেইখন হোটেলত সেইখন হোটেলত মানুহ এটা বহী থকা নেদেখা ভিতৰত খাই থকা অৱস্থাত মই দেখাই নাই আজিলৈকে
য'ত চাহেই নেপায় আৰু য'ত ভাতটোতো বহুত দূৰেৰ কথা তাত কি কৰিব যাব মানুহে
অ মানুহ গ'লেও বেছি দেৰি ৰখি থাকিব নিদিয়ে নহয় গালিয়ে পায় বেছি দেৰি ৰখি থাকিলে যোৱা আকৌ যোৱা আকো যোৱা যোৱা পতাপত যোৱা তাতে তুমি ক'ত বহি পেলে মানুহ
সেইটোৱেটো
তাকে ভাল বেপাৰ এটা কৰি আছে তেনেকুৱা বেপাৰ এটা আমি কৰিব পৰা হলে
আলাসত -আলাসত খাই আছে। উম, পইছা -পইছা বহুত আছে বহুত।
দেখা নাই গোটেইকেইটাৰ হাতত এ আপো আপেলৰ ফোনে চলাই গোটেইকেইটাই। তাকো সোতৰ নম্বৰটো।
সোতৰ নম্বৰ কৰ্মচাৰীকেইটা
সোতৰ নম্বৰ আপেলটোহে চলায়।
আপেল খাই -খাই চলাই দিয়ে ন?
আহ, নহয় মোবাইলৰ কথা কৈছো। অহ
তোমাৰ অপ কিমান হেৰিটো নে কিটো?
মোৰ ভাগৰটো নে
নহয় -নহয় সোতৰ নম্বৰ আপেলত তিনিটা ভাগ থাকে নহয়। সোতৰ নম্বৰ আপেলত
এই ৰঙাটো -এই ৰঙাটো তিনিটা এতে আছে হেৰি ৰঙাটো অহ ডাঙৰটো।
আ
নে মই সিদিনা দেখিছো। অহ, মই সিদনা দেখিছো তাইয় দেখি পেলাই
সুধিছোঁ বা বলো এতিয়া ললাই নে আমি বোলো তোমাৰ বয়সত বোলো আমি মোবাইল চুইয়ে পোৱা নাই। এতিয়া পইচা পালে লোৱা বোলে কি আপত্তি বুলিয়ে কৈছে একেবাৰে
টকা- টকা
দেখিছা চাগে শকতকে যে চুলিডাল কেঁকুৱা একেবাৰে যে পোৱালি এটা থাকে যে ৰূপ নাই যে কোলা - মোলা যে এই ব যে ডাঙৰ যে স্পৰ্টিং এটা পিন্ধি থাকে যে
আহ, অ দেখিছো।
হে সেইটো এইটো সুধিছো সি কৈছে বোলে পইচা পইচা থাকিলে নু কিনো আও বোলে ল'বলে।
উম, এ পইচা বহুত আছে এহেতৰ এটা পইচা বহুত ঘুৰি নে বহুত লাভ হয় ন' এহঁতৰ।
এ ইহতৰ বহুত পইচা আছে বহুত- বহুত বেছি পইচা আছে সিহঁতৰ তাক নেদেখাই বুলিয়ে এতিয়া মানুহে গম পাও ন' মানুহৰ ওচৰত কোটি টকা থাকিলেও তুমি থাকিব পাৰে আৰু তেনেকুৱা কথা। কাবাক দেখিলেও লাগিব ইয়াৰ আকৌ কোটি টকা আছে তাৰ ভাগত সি দচ টকাৰ কাৰণেও চিন্তা কৰি মৰি থাকিবলো আছে মানে। ক'ত মাথা মাৰি ফুৰিছে চাগে দচ টকাৰ কাৰণে সিয়হে জানিব।
উম, সেইটোৱেই।
মানুহ মানে তুমি ঘপককে দেখি পেলাই তুমি কৈ দিব নোৱাৰা যে ইয়াৰ ওচৰত পইচা আছে নাই ইয়াৰ ওচৰত ইমান টকা আছে
কিছুমানত- কিছুমান- কিছুমান দেখিব দে চান লাগে যে পইচা -পাতি নাই কিন্তু গম পাবা এ তায়ে টকা বহুত।
উম, তাকে নকবাই। আমাৰ আকৌ দেখুৱা হলেওতো নায়েই, আমাৰ এনেও নাই। অহ, কোনোফালৰ পৰাই নাই, একোৱেই নাই মানে দেখিও নকয় আছে বুলি কিন্তু, নকয়তো বা নকলে নাই থাকিলেও বেলেগ কথা সেইটোও নাই।
সেইটোও নাই আৰু কবও নাই। হম, থাকিলেহে কব হুহ থাকি - থাকিলেহে কব।
থাকিলে আমি খৰচ কৰিবলে জেগা বিচাৰি নাপাম এই কি জেগা অভাৱে হ'ব খৰচ কৰিবলৈ।
সেই।